শুনিছানে? অ, শুনিছানে? অ' কি কৰি আছিলা?
এইয়া স্কুলৰ পৰা আহি পেলাই ভাত পানী খাই পেলাই বহি আছিলো। এ নেটৱৰ্কটোৱে ইমান ডিষ্টাৰ্ব দি আছে। এতিয়া শুনি আছো, এতিয়া শুনি আছো ন, অথনিৰ পাই বোলো ইমান ডিষ্টাৰ্ব দি আছে।
অ তাকে হেৰি তোমাৰ কাৰেণ্টটো নাছিলে মানে।
কাৰেণ্ট নাই অ', হয় দেই, কাৰেণ্টটো নাই আকৌ বতৰ বৰষুণ দি আছে আমাৰ ফালে, তোমালোকৰ ফালে কেনেকুৱা বতৰ?
আমাৰ ডাৱৰীয়া, বৰষুণ দিয়া নাই বাও ডাৱৰীয়া হৈ আছে অলপ, বা বাকী ভালে আছা অ
বাকী ভালেই অলপ মানে এইটো পানী লগা কিবা কিবি অলপ গা বেয়া চলি আছে আৰু
অ অ তাকেহে তাকেহে। অ অ, আচ্ছা
তাপা কোৱাচোন বাৰু, কেনেকুৱা কি কথা চলি আছে?
অহ, মোৰ ঠিকেই আছে বাও, মোৰ পঢ়া শুনা চলি আছে আজি পৰীক্ষা আছিলে, পৰীক্ষা খতম হ'ল মানে মো
পৰীক্ষা খটম হ'ল ন পৰীক্ষাবোৰ এনেই যোৱা পৰীক্ষাবোৰ ভাল হৈছে নে?
পৰীক্ষাবোৰ ভাল হৈছে, বেয়া হোৱা নাই বাৰু ভালেই হৈছে, ফাৰ্ষ্ট ইউনিট টেষ্ট হে ইউনিটৰ পৰীক্ষা তাপা বেয়া হোৱা নাই বাৰু হিচাপত তাৰপিছত আকৌ তোমাৰ চামাৰ ভেকেচন পালেহিয়ে নহয়
অ এয়া এতিয়া গ্ৰীষ্মকালীন শিবিৰ তোমালোকৰ তোমালোকৰো একো নাই আমাৰ বুক কিবা কিবি কৰিবলৈ দিব চাগে এতিয়া।
অ' অ' তাকেহে মই গম পাইছো অ'
তাকে মোৰতো এতিয়া কমিউনিটি এনগেজমেন্ট চলি আছে, তাৰ পিছত এতিয়া আক কি কয় কিবা প্ৰজেক্ট। দিয়েই নে নেকি?
অ' তাকেহে তাকেহে মোৰ মানে কি হল গম পাইছে নাই কালি। মই মানে তোমাৰ কালি গলো আমাৰ টান চেণ্টাৰলৈ ওলাই।
অ'
তাৰপিছত ওলাইগৈ মানে লগৰ এটাই ক'লে এ তোমাৰ বল কিবা এটা খাওঁগে বোলে। ৰেষ্টুৰেণ্টৰ তাৰপা গলো। গ'লো মানে আমি এনেই যোনখনত খাওঁ নৰ্মেলি হোটেলখন সেইখন বন্ধ মানে।
অ' আটচা।
তাৰ পৰা সোমালোগে এখনত গৈ সেইখনত আমি মানে এনে যোনখনত খাও সেইখনত পৰঠা চঠাাবোৰ ধুনীয়াকে বনাই মানে।
অ', অ', অ',
থাকেই ন' তেনেকুৱা এখন চিনাকি পাঁচ তাৰছত অ', অ', সেই বন্ধৰ কাৰণে বেলেগ এখনত সোমালোগে সেইখনত তোমাৰ পৰঠা খাবলৈ গৈছো পৰঠা কি দিছে গম পোৱা নাই এই যে পেক কেটত যে কিছুমান যে ৰেডিমেড বিলাক যে পাই যে ভাজি দিলেই হৈ যাই যে কেইবিলাক পৰঠা দিছে খাবলে কালি প্ৰথম কথা খায় খাইতোতো ভাল পোৱা নাই নাইয়েই মই আহি তোমাৰ সি মোক আহি। সি মোৰ তোমাৰ ঘৰত পেট বিষ নহয় গম পাইছে না পৰঠাই খাই প্ৰথম পেট বিষ হৈছে মোৰ।
এই এইবোৰ নাখাবা দেই মানে তোমাৰ পেকেটত কেতিয়াৰ পৰা সিহঁতে তেনেকে থৈ দিয়ে ঠিক নে নাই।
তাকেহে তাকেহে মানে, মানে বিষ কিয়া হৈ গ'ল মানে গম পাইছানাই তেনেকুৱা কিবা।
হয় -হয় একদম পেট মানুহৰ বেয়া কৰি দিব। আজিকালি এইবোৰ চূড়ান্ত কথা চলি আছে এনেকুৱা ধৰণৰ ৰেষ্টুৰেণ্ট। ৰেষ্টুৰেণ্টত খাবলে গ'লে একদম মানে সাৱধান আৰু।
অ, তাকেহে মইটো তোমাৰ এনে ফাষ্টফুডটো নাখাওঁৱে প্ৰথম কথা এৰিয়ে দিলোঁ মই ফাষ্টফুড নাখাওঁ মানে মই গম পাইছ নাই গম পা নাই?
অ', অ', মানে ফাষ্ট ফুডতে আৰু তোমাৰ কি হয় গোটেই গা মানে তোমাৰ চাললৈকে মানে বহুত ইফেক্ট কৰি দিয়ে নিজৰ ভিতৰৰ ফাংচন খিনিতো আছেই। গতিকে এইবোৰে যিমান পাৰা আমি মানুহবুকে এৰাই চলিব লাগে অ, আজিকালি মানুহবিলাক আকৌ যিমানে এইবোৰ বেমাৰ বেছি হৈছে সিমানে আকৌ
বেছি সেইবিলাকে খাব দে এতিয়া তুমি-তুমি দে খিছা নাই বাও আজিকালি জেনেৰেচনটো তুমি ফাষ্ট ফুডৰ ট্ৰেণ্ডটো বেছি আছে তুমি চব চাবাচোন।
একদম সিহঁতে আজিকালি মই নিজে দেখিছো মোৰ কিছুমান ভাইটি- ভন্টি আছে সিহঁতে মানে এইবোৰ অ, ঘৰত তোমাৰ যিবোৰ পাচলি আমি কৰোঁ সেইবোৰ মানে সিহঁতক খাবলৈ মন নাই। শাক-পাচলি এতিয়া আমাৰ সেউজীয়া শাক পাচলি আমি আগতে কিমান আগতে খাইছো সেউজীয়া শাক তোমাৰ লাই খাইছো, পালেং খাইছো, খা তোমাৰ এইটো মধু খোলেং কিবা কিবি তেনেকুৱা বহুত অ, ইমান ঔষধি গুণ থকা কিছুমান আমাৰ সমাজত অসমীয়া বিশেষকে অসমীয়া জেগা আমাৰ হয় ধৰা অসমৰ আশে পাশে গাওমোখত ইমান ধুনীয়া -ধুনীয়া আ মানে শাক চব্জি আছে ক আমি যিবোৰ খেতি কৰো আমাৰতো মাটিতো সাৰুৱা নহয় জানো।
হয় হয় হয়।
জৈৱিক সাৰ আমি প্ৰদান কৰি পেলাই ইমান ধুনীয়া ধুনীয়া খেতি কৰো ইমান ধুনীয়া ধুনীয়া আমাৰ সুস্বাদুযুক্ত ফল মূলে হওক বা শাক পাচলি হয় কিন্তু সেইবোৰ মানে আজিকালি সৰু সৰু ল'ৰাোৱালীবুকে হওক বা কিছুমান মানে এনেকুৱা ছোৱলী মই ছোৱালীৰ ক্ষেত্ৰত বেছি দেখিছো এই বস্তু একদম সিহঁতে মানে ঘৰৰ বস্তু খাবলৈ নিবিচাৰে একদম বাহিৰত যিখিনি চিপছৰ পেকেট হওক তোমাৰ আকৌ এইবোৰ পিজ্জা বাৰ্গাৰ এনেকুৱা ধৰণৰ বস্তু ম'ম' বিশেষ এ তেনেকুৱা কিছুমান বস্তু অ ফুচকা তো তোমাৰ বজাৰত ল মানে ৰাস্তা ঘাটে তুমি দেখিবা কিছুমান মানে একদম অপৰিষ্কাৰৰে খাব নোৱাৰা অৱস্থাত ফোচকা বেছি থাকে সেইবোৰ খাই পেলাই আজিকালি পুৰা বেমাৰ হৈছে মানুহক তুমি এতিয়া চাবাচোন। কোনো ঘৰৰ মানুহত কোনো এটা
হয় নাই নাই নাই নাই এইটো মানে কিয় গম পোৱা নাই কোনোবা এটা কিবা এটা খোৱা দেখিলে হ'ল মান মানহ লাইন লাগি যায় সেইবিলাক আৰু বিশেষকে আজিকাল প্ৰজন্মটোোৰ মতে শষ হবা শক্তিটো খুব কম মানে মোৰ মতে গম পছা নে সিহঁতি ঘৰ ঘৰত খাবলৈ বাচ বিচাৰ কৰে সিহঁতি আমুক নখাও তামুক নাখাওঁ তামুক নাখাওঁ কৈ থাকে ঘৰত ভাত বনালে ক'ব ম বাহিৰত খাই লমগে আজি নাখাও ৰাতিপুৱা কলেজলৈ যাবলৈ ওলাব। কোনোবা এটা মাকক কব হ'ব নালাগে চাহখনকে খাই যাওঁ ম আহোঁতে খাই তাতে খাই ল'ম কিবা এটা। গম পাইছা নাই মাকহঁতৰ ভাতকেইটা খাই মাকহঁতৰ ভাত খ ভাতকেইটা খাই যাবলৈ সময় নাই।
সেইটোৱে আজিকালি এতিয়া আমাৰ ধৰা যিবোৰ আজিকালি ল'ৰা ছোৱালীবোৰ এনেকুৱাই যে স্কুললৈ মানে উঠিব দেৰিকে সোনকালে উঠা কাৰো অভ্যাসে নাই। পঢ়া শুনাতো কথাই দেৰিকে উঠিব উঠি পেলাই ভাতকেইটা মানে ঘৰতে বনাই দিয়া মাকে বনাই দিয়া সেই ভাতকেইটা খাবলে সময় নাই আৰু কেইটামানো কোনোবা এটা যদি ঠেলা হেঁচাই যদি খালে নহয় সেই মানে মাকে যোৰ যবদস্তি। যি খুৱাই দিয়ে সেইকেইটাও মুখৰ পৰা ওলাই পেলায় পানী অকন খাই পেলায় কলেজলৈ দৌৰিব। তাৰ পাছত তাত তেতিয়া কি কৰিব সেই ৰেষ্টুৰেণ্টত তোমাৰ পৰঠা খাব বা চাউ চাওঁ খাব। এইবোৰ খাই দিয়াৰ লগে লগে অত্যাধিক মছলা দি পেলায় বনাই আৰু এইবোৰ তোমাৰ তেল বুজায় যিবোৰ তেলবোৰ তোমাৰ এবাৰ এটা বস্তু বনোৱাৰ পিছত সিটো বস্তু বনাবই নালাগে সেইবোৰ তেল ব্যৱহাৰ কৰি পেলাই কিন্তু আমাৰ ৰেষ্টুৰেণ্টৰ বোকত কি হয় অধিক লাভৰ বাবে এতিয়া এক লিটাৰ তেল যদি আদনে সেইটোয়ে সিহতে এবাৰহে বনাব লাগে কিন্তু সিহঁতে দুই তিনিবাৰ বনাই দিয়েত সিহঁতৰ লাভৰ কাৰণে গতিকে তেতিয়া সেই খালী পেট যোৱা ছাত্ৰ ছাত্ৰীসকলে ল'ৰা ছোৱালীসকলে গৈ পেলাই যেতিয়া ৰেষ্টুৰেণ্ট তেনেকুৱা কিছুমান খাই খাদ্য খাই দিব খাদ্য খাই দিয়াৰ পিছত কি হ'ব নিজৰ পেটৰ অসুখ হ'ব। হয় নে এতিয়া কিছুমান ল'ৰা-ছোৱালীৰ এনেকুৱা দেখিছো পেটৰ বিষত মানে সিহঁতে ৰাস্তা কাষতে বহি দিবলগীয়া হৈ যায় এনে এটা প্ৰেক্ষাপেটত আমি মানে এই বস্তু। বস্তুবোৰ একদম এৰাই চলিব লাগে। অকল যে ফাৰ্ষ্ট ফুচ ফুডৰ কথা কোৱা নাই যিবোৰ ৰাসায়নিক আমি বজাৰৰ পৰা কিনি অনাই যিবোৰ। টোৰ এই শাক পাচলিবোৰ যে আছে সেই শাক পাচলিবিলাক কম আমাক ক্ষতি কৰি আছে। কোৱাচোন
তাকেতো এতিয়া তোৰা কিবা শাক পাচলি বা ফল মূলো লৈকে কথাটো কৈছো। কিছুমানে এতিয়া তোমাৰ ফল মূল হে কটা বুলি কিনিন একেবাৰে মানে এটা ফেশ্বন নে গ'ম পাইছা নাই। ডেইলি খাই মানে সিহঁতে কিন্তু যোনটো আপেল কোনটো। ত' আপেল মানে এনেকুৱা প্ৰচন্দ আছে নহয় ডেইলি এটাকৈ আপেল খাবা ডক্টৰ ওচৰলৈ যাব নালাগে। এনেকুৱা ধৰণৰ নাই জানো কিন্তু সিহঁতে ফেশ্বন ফেশ্বনত যোনটো খাই আছে ঘৰ শাক পচলি কেইটা খোৱা নাই সেইবোৰ কিনি কিনি যোনবিলাকে খাই আছে নহয়। এতিয়া এতিয়া মই এটা খুব কথা খুব বেয়া লাগে কি গ'ম পোৱা নাই এই যোন যোনবিলাক। চালানি বস্তু আহে হেৰী প্ৰয়োগ কৰা কথা আছে। সেই বস্তু কেইটা লৈ বজাৰ বজাৰত যোনকেইটা হেৰি মানুহ বহি থাকে সিহঁতৰ পৰা একো দাম নকৰাকে মানুহকেইটা লৈ গুচি আহে। কিন্তু আমাৰ গাৱ আমাৰ গাঁওৰ মানুহ এটাই গৈ গোটেই দিনতটো জুপি জুপি যোনকেইটা বহি থাকিব টা পাচলি কেইটা চেহেৰা। গাটো অকণমান ভাল নোহোৱাৰ কাৰণেই। তোমাৰ দিনতটো লাগিব দহ টকা এটা কাৰণে এটকা এটাৰ কাৰণে লাগি লাগি মানুহৰ লগত যুজি যুজি। কেতিয়াবা নানেও বা মানুহটোক সি পাৰিলে দুটকা কমকে দি
একদম তুমি সঁচা কথা কৈছা, এতিয়া আমাৰ তুমি সেই পকবচন্দৰ কথা কৈছা। প্ৰবচন এনেকুৱা প্ৰবচন এটা আছে যে মানুহে গাখীৰ কিনি খাব নোৱাৰে, কিন্তু সেই ৰাগিয়াল বস্তুবোৰ কিনি খাব
পাই পাই হয়। তুমি এতিয়া ৱাইনশ্বপ ৱাইনশ্বপৰ মানুহে নিজে গৈ লাইন পাতি থাকেগে গাখীৰ আকৌ আজিকালি ঘৰ ঘৰহে দিব লাগে গ'ম পাইছে।
সেইটোৱে সেই কথাটোকে ক'বলৈ গৈছো এতিয়া আমাৰ মানুহবোৰকে এনেকুৱা আমাৰ মানুহবোৰৰ মাজত এটা ধাৰণা আছে যে হয় এইটো সত্য কথা যে ফল মূল যদি আমি বেছিকে খাওঁ তেতিয়াহ'লে আমাৰ আমাৰ শৰীৰটো মানে এটা সুন্দৰ বিকাশ হ'ব বা আমাৰ বুদ্ধিমতাও বৃদ্ধি হ'ব। কিন্তু ফল মূল খোৱাৰ কথা যে কৈছে। ফল মূল কেনেধৰণৰ ফল মূল খো কথা কৈছে সেইবোৰ আমি ঘৰতে কৰিব লাগিব এতিয়া ঘৰত যদি চাবা তুমি ঘৰত যদি কল এৱাশি যদি পকে সেই কল আখি তোমাৰ দুই এটা খালে খ খাই পেলায় বাকী খিনি কল বেছি দে কিন্তু সেই একে কল আশি যদিহে মেডিচিন দি পেলাই পকাই একদম। ডাঙৰ কৰি ৰঙোচোৱা। একদম হালধীয়া হৈ আছে, তেতিয়া কিন্তু বজাৰৰ পৰা কিনি আনিব লাগিলে যিমানেই দাম নহওঁক। নহয় জানো তুমি কোৱা মতে এতিয়া ঠিকেই এতিয়া কিছুমান মানুহে আমাৰ কিছুমান কিছুমান অঞ্চলত দেখিবা তুমাৰ বুঢ়া বুঢ়ী কিছুমান ব্যক্তিয়ে এই ঘৰতে কৰা লাই শাক মূলা শাক এই কিছু মান ধুনীয়া শাক এনেকুৱা শাক বোৰ লৈ যাই নি পেল বজাৰত বহি থাকে গে যে কোনোবাই আহক কিনক কিন্তু সিহঁতৰ ওচৰত তুমি মানুহ নেদেখা যত একদম তোমাৰ এ পুৰা চিকমিকাই থকা এইটো এইটো মানুহে বুজি নাপায় যে সেই ফলটো কিয় চিকমিকা আছে কাৰণ ফলৰ সেই বাকলিটো তেনেকুৱা কোনো সৌন্দৰ্য্য নাই নহয় জানো সেই চিকমিকনি কেলে আহিছে যে কিবা এটা নিশ্চয় আমাৰ কেমিকেল যুক্ত বস্তু আহ তাত ৰাসায়নিক বস্তু এটা প্ৰয়োগ কৰিছে
হয়, হয়, হয়।
সময়ত আমি এতিয়া চোৱা যিকণ সময়ত আমি কবি খেতি পুলি কৰোঁ সেইকণ সময়ত আমি বজাৰত দেখোঁ যে কবি পোৰা একদম এভেলেভূল কবি কিন্তু মানুহে এতিয়াও আমি চিন্তা কৰি চাব লাগে যে আচলতে আমি ৰুইছো যেতিয়া বেলেগতো হৈ একে বেলেগে কোনোবাই ৰুই কিন্তু এই কবিবোৰ ক'ৰ পৰা আহিছে।
তাকেইেতো হয়, হয়।
চিন্তা কৰে আলুৰ সময়ত তুমি আলু আমি গুটি পচলি একদম ডাঙৰ মানে হেৰি আলু আহি যাব নতুন আলুৱে আহি যাব পুৰা আমি আকৌ মানুহবিলাকে আকৌ বজাৰলে গৈ পেলাই কি কওঁগে যে নতুন মলুহে খাম যে আমি যে নিজে ঘৰত ৰুইছো সেইখন সময়ত যেতিয়া নতুন আলু আহিছে তেতিয়া আমি ভাবি চাব লাগে নে নালাগে যে এ এইটো কেনেকুৱা ধৰণৰ আলো হ'ব
তাকে তাকে তাকে সেইটোয়ে সেইটোয়ে আচলতে সেই বাস্তৱটোৱে তেনেকুৱা আচলতে কঠিন আছ বাছ চৱতটো কঠিন আও মানে এই টিক ত বুলি যে আছ লতে বাস্তৱটো তেনেকুৱাই মানে এ তুমি কি ভাবা এই এই যোনটো যিমান খিনি কাৰ্য কাৰখানা চলি আছে ই বাৰু এটা মানে মানুহ হওক ইমানখিনিতো ক্ষতি কৰি আছে তুমি ভাবানে মানুহখিনি আচলতে সেই নিজৰ আগৰ সেই গাঁৱলীয়া যি পৰিৱেশলৈ উভতি আহিবনে মানুহ বিলাক মানুহে বিচাৰিবনে বাও সেই টো তুমি কি ভাবা ভৱিষ্যতলে মানুহে অনুধাৱন কৰিব পাৰিবগে নে
হয় এইটো এটা এইটো বত ৰ্তমান সভ্যতাৰ লগত জড়িত এটা ডাঙৰ প্ৰশ্ন যে আমি আগতে যিটো এটা পৰিস্থিতিৰ আত আত আদিম যুগত যি আমি বসবাস কৰি আছিলোঁ সেই বসবাস কৰি থকাৰ আৰু তেনেকুৱা এটা পৰ্যায়ত আমি বৰ্তমানৰ আধুনি সমাজৰ মানুহখিনি ফেচ কৰিমে তুমি সেইটো কথা সুধিব বিচাৰিছা? হয় এইটো এটা নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ কথা চোৱা এতিয়া বৰ্তমানৰ এনেকুৱা এটা পৰিস্থিতি আহিছে যে মানুহে মানে আগৰ যি এতিয়া আগতে কি কি আছিলে যে ঘৰ এখনত যদি কিবা এটা বস্তু যদি বাঢ়িছে সেই ঘৰটো কাষৰ ঘৰৰ লগত বিলাই খোৱা এটা পৰম্পৰা আছিলে আচলতে এইটো মৰম দয়া নহয় এইটো এটা পুৰা আছিলে। কিন্তু বৰ্তমানৰ অকমান সেই পিয়ালি কাষত লাগি থকা মানুহ ঘৰে কিন্তু কেনেদৰে অপকাৰ কৰি পেলাই বেলেগৰ ধন নিজৰ পকেটলৈ আনো তেনেকুৱা ধৰণৰ কিছুমান মনোভাৱ আহিছ ছে হয় নে এনেধৰণৰ মনোভাৱে কেতবয় কেৱল যে মানুহৰ মানসিক চিন্তাত বা এ নিজৰ সেই সম্পক ক'ত ব্যাখ্যাত জনাইছে তেনেকুৱা নহয় এটা মাজত এ মানে পম্পৰা সৃষ্টি কৰিছে যেতিয়াই আমাৰ পৰম্পৰাবোৰ পুৰণ যিবোৰ পৰম্পৰা আছিলে সেই পৰম্পৰাবোৰো যেতিয়া পৰিৱৰ্তন হৈ অপপৰম্পৰালে মানে এ অ হেৰি হয় গতি কৰে হয় গতি কৰে তেতিয়াই মানে আমাৰ সমাজত কিছুমান আও লাগে। তুমি কোৱা কথাটো একদম সঁচা কথা যে এই আমাৰ এই যে মানৱ প্ৰজাতি এটা সময়ত পুনৰ চাবা তুমি আদিম যুগৰ পৰা আকৌ আৰম্ভ কৰিব লাগিব। কাৰণ এতিয়া মানুহবোৰে মানুহবোৰৰ কাৰ্য কৰ এতিয়া তুমি প্ৰদূষণ লাগে চোৱা মানুহৰ কাৰ্য কাৰ্যাৱলীবোৰে আপাক আমাৰ মানে প্ৰকৃতিক এনেধৰণে বিৰূপ প্ৰভাৱ পেলাইছে যে এটা সময়ত যে এই প্ৰকৃতি এ গছ-গছনি এই জীৱ জন্তুসমূহ আমাৰ এই পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব সেইবোৰ তুমি এশ শতাংশ সঁচা কথা।
সঁচা কথা সঁচা কথা যে সেইটোৱে কথা সেইটোৱে সেইটোৱে কথাটো অ' মানুহে এতিয়া মানুহৰ বিপদৰ কাৰণে আজি মানুহে অস্ত্ৰ নিৰ্মাণ কৰি আছে, কথাটো কৈছোঁ।
হয়, হয় তুমিতো এইটো শুদ্ধ কথা ক'লা। কাৰণ আজিকালি যুদ্ধবোৰকে চোৱা নহয় জানোঁ
হয়, হয়। সেইটোৱে কৈছোঁ, উন্নয়ন হৈছে, তেওঁ কিহৰ উন্নয়ন হৈছে, বাজ্যিক উন্নয়ন আমাক নালাগে। কে নহ মানসিক উন্নয়ন আমাৰ মানৱীয় উন্নয়ন নাই গম পাইছা নাই এই এতিয়া মই তোমাক এইখিনিতে কথা এটা কওঁ দেই মই এতিয়া কালি নে পৰহি এটা কবিতা পঢ়িছিলো কবিতাটোৰ নাম হৈ গ'ল মগনিয়াৰ সেইটো বা আছিলে যতীন্দ্ৰ নাথ দুৱৰা এতিয়া তাত যে তাত মানে কাহিনীটোত কৈছিলে মানে কি যে এজন এই মগনিয়াই মানে এজন পুৰা আদ্য অৱন্ত লোকক মানে ভিক্ষা খুজিছিলে তাৰপিছতে, সেইজন আদ্যবন্দ লোকজনৰ ওচৰতো সেই সময়ত দিবলৈ একো নাছিল গ'ম পাইছানে নাই। তেতিয়া তেখে তেওঁ ক'লে আদ্যবন্দ লোকজনে ভালকে কৈছে যেনিবা ৰেচপেক্ট ফুলিয়ে মানে অ' হতাশ মনে কৈছে যে মোৰ ওচৰত দিবলৈ একো নাই। আপুনি মোক ক্ষমা কৰিব। তেতিয়া মগনিয়াজনে ক'লে বোলে এ আপুনি এই মাত সাৰ যে দিলে, সেই সাৰে হেনোঁ এটা প্ৰতিদান বুলি ক'লে
একদম সঁচা কথা এইটোতো বহুত ডাঙৰ কথা কাৰণ আমাৰ বৰ্তমান সমাজত আমি এজনে আনজনক ভাল এষাৰ মাত দিবলৈ আমি পাহৰি গৈছো
হয় হয় হয় সেই সেই ক্ষেত্ৰত মই এটা এটা দৃষ্টিভংগী লক্ষ্য কৰিলোঁ যে এ যে কি হয় তোমাৰ আমি